কি কৰি আছা?
এই চাহ খালো এই মাত্ৰ।
উম
হয় নেকি? এই ৰাতিপুৱা খিচাৰি
মানে স্বাস্থ্যৰ কাৰণে ভাল আৰু। তোমাৰ এই ভাজা পুৰা বস্তু তেল দিয়া, তেল জাতীয় বস্তু খোৱাত কৰি তুমি খিচাৰি খাবাচোন কিমান ভাল হ'ব। ত মই খিচাৰী হৈ আছো।
কিহেৰে বনাইছা খিচাৰি?
খিচাৰীটো খিচাৰীটো মায়ে বনাইছে। চাউল, দালি, আলু আৰু জলকীয়াৰ আচাৰ। জলকীয়া, জলফাইৰ আচাৰ, খিচাৰিটো খাই
জলকীয়াৰ আচাৰ অ।
মানে কি জানা? ৰাতিপুৱা ৰাতিপুৱা কিবা এটা খাই। ৰাতিপুৱা ৰাতিপুৱা আৰু তক কোৱা তুমি। ত' সেনেকে আৰু স্বাস্থ্য টো অলপমান ঠিকে থাকে। অ', অ' ভাল লাগে।
তাৰ লগত অকণ মিক্স দিলে গাজৰ। গাজৰ, ওলকবি অকণমান দিলে।
অ', অ' বহুত ভাল লাগে।
ভাল লাগে মিক্স কৰি। মই খিচাৰীটো বহুত ভাল পাওঁ। কিন্তু মানে গোতাটো নহয় আৰু অলপ পানী পানীতো থাকে যি তেতিয়া সেইটো খিচাৰী মই বেছি ভাল পাওঁ।
অ'।
মই বনাওঁ মাজে মাজে, যেতিয়া খাবা ইচ্ছা কৰে। এতিয়া গৰমৰ কাৰণে ইমান নবনাওঁ আৰু, ঠাণ্ডা দিনতো প্ৰায়ভাগ মই বনাৱেই। বেলেগ একো বনাব নাথাকিলেই খিছাৰি বনোৱা যায়। কেনেকুৱা বনাওঁ মানে ধৰ চাউলটো অকমান তিয়াই থওঁ। দালিতটো বেলেগকৈ মানে ভাজোঁ।
তুমি অলপ তোমাৰ মাতটো অলপমান মানে সেইফালৰ পৰা মাতটো আহি আছে, অলপ দূৰত আহা।
অ', অ', অ'। হয় নেকি? অ', অ' তাৰমানে অলপ নেটৱৰ্ক প্ৰব্লেম হৈ আছে কেইদিন, বৰষুণ হৈ আছে যে।
নহয় অ' তোমাৰ ওচৰত কোনোবা কথা পাতি আছে, সেইটো আহি আছে।
অ', অ', অ'।
নেটৰ, তোমাৰ মাতটো ঠিকে আহি আছে কিন্তু
অ', অ'।
উ, কোৱা?
দালি মানে তিনিটামান চাৰিটামান দালি হ'লে ভাল আৰু মিক্স দিলে। পৰা মুগৰ দালি, ৰহৰ দালি, ভূটৰ দালি মচুৰৰ দালি যেনে দালিবিলাক মিক্স কৰি ল'লে, মিক্স কৰি লৈ দালিটো বেলেগকৈ মানে ভাজিলে মানে সোৱাদটো বেলেগ উঠে আৰু। ঘিউত ভাজা বা ৰিফাইনত ভাজা, মিঠাতেলত ভাজা যেনেকৈ ভাজা। নিজৰ নিজৰ ইচ্ছা আৰু। তাৰপিছত এই চব্জি অকমান ধৰ গাজৰ বিন আলু, ওলকবি এইবিলাক সৰু সৰুকৈ কাটি দালিত দিলে, দালি অলপ ভাজি থাকিলে তিয়া অকণমান ভজা হ'ব, তেতিয়া ধৰ চাউলখিনি দি দিলে
অ'।
অকমান লৰাই লৰাই থাকি
অ'।
তাৰপিছত হালধি, নিমখ অকমান জিৰা, ধনিয়া আৰু কিছুমানে নিজৰ ইছামতে আধা নহৰু তেনেকৈ দিব পাৰে, ধৰ কিছুমান নিৰামি মানে নিৰামিষ হ'লে এইবিলাক নালাগে। নহৰুতো নালাগে অকল আধাটো দিলে হৈ যায়।
এইখিনি আৰু কিছুমানে মছলাও খাব পাৰে সেইটো নি নিজৰ নিজৰ কথা। তাৰ চাৰখিনি দি অকমান লৰাই দিলে তাত অকমান পানী দিলে, এটা হোচেল বা দুটা হোচেল, মাৰিলে হৈ যায়। আৰু কিছুমানে, চাক চাকুৰ বনায় না চাকোৰো খিচাৰি বনায়, চাকোৰো তেনেকুৱা। আৰু ডালিয়া।
মই মানে ঘিউটো খাই, অ', মই মানে ঘিউটো খাই ভাল খাওঁ হা ত' ঘিউটো দিলে মানে ভাল, আৰু ঘিউ খালে তোমাৰ ছালটোও ভাল হয়। তোমাৰ মানে অলপমান ভাল আৰু, স্বাস্থ্যৰ কাৰণে।
ভাল, ঘৰত বনোৱা ঘিউটো ভাল, আজি মানে অ', ঘৰতো বনাব পাৰিম নহয় ঘিউ, গাখীৰ গাখীৰ মানে বেছিকে, আ আমিতো ইমান নাজানো। ঘৰতে বনাই, ধৰ আমি ইমান নাজানো না, গাখিৰেদি ঘিউটো বনাবৰ কাৰণে, আৰু চেষ্টাও নকৰো ধৰ। বেয়াও হ'ব পাৰে না। সেইটোৰ কাৰণে, গাখীৰটোতো এনে যাব না। কিন্তু গাখীৰৰ দৈটো বনাব পাৰো, দৈটো বনোৱা যায়।
মানে বেছি টান নহয় বোলে, অ', দৈটো খোৱাও বিৰাট ভাল।
অ', দৈটো, দৈটো মই বনাই থাকো, মই দৈ বহুত ভাল পাওঁ।
মোৰ থাকেই দৈ, মোৰ মাজে, মাজে মই দৈ খাই থাকো। গাখীৰ আনি, অ', ইয়াৰ পৰা গাখীৰ আহে দিবৰ কাৰণে, কিন্তু সেইটো গাখীৰৰ দৈটো ইমান ভাল নহয়।
এ পুৰবী গাখীৰটো লৈ আহোঁ, আৰু বেলেগ বেলেগ পেকেট পাই নহয়। সেইটো, মাজে, মাজে আনি পেলাই, সেইটো গাখীৰৰ দৈটো বনাই থাকো। ধৰ, চিৰা লগত কেতিয়াবা এনেই ভাতৰ লগত খোৱা যায়। ৰাতিপুৱা, ৰাতিপুৱা ধৰ ভাত, ভাতটো নাখা খাওঁৱে ৰাতিপুৱা মই।
হা। কি কোৱা?
ভাত যি খাওঁ ৰাতি, ৰাতিপুৱা।
অ', অ'।
তাৰপিছত আৰু তিনিতা এনেই খোৱাটো বেলেগ হয়, মাঘৰ বিহুৰ সেইখিনি সময়ত দৈ-চিৰাটো কিবা সোৱাদটো, অ'। সেইখিনি সময়ত, দৈ-চিৰাটো বেলেগ সোৱাদটো।
আমি এতিয়া
মাঘৰ বিহু দৈ-চিৰা নহ'লেতো নচলে ন, দৈ-চিৰাটোয়ে তোমাৰ মেইন।
হেল্ল'। অ', তুমি অলপ এইফাল-সেইফাল যোৱাচোন, তোমাৰ মাতসাৰ শুনা নাই অ'।
এতিয়া যি